হেল্ল'।
হেল্ল' অহ ভাল আপোনাৰ ।
ভালে তোমাৰ?
মোৰো ভালে দিয়ক । কি কৰি আছিলে?
এ এতিয়া খাই বৈ লৈ মানে কিনো কৰি থাকিম আৰু টিভিকে চাই আছিলো ।
অহ ভাত খালেই ।
খালো ।
অহ আমাৰ আকৌ বনায়ে হোৱা নাই আপোনালোকে ভাত
হয় এই নটা বাজিলে যে এতিয়া সেইটো কাৰণে খাই পই ৰেডি হৈছো ।
মানে কি জানে ভাতটো খুব সোনকালেই খাব লাগে মানুহৰ স্বাস্থ্যটো ভালৰ কাৰণে আপুনি মানে সাতটামান বজাত ভাত খাবই লাগে। তাৰপিছত তিনি ঘণ্টা মানে শুব নালাগে । সাতটাত ভাত খালে আঠ, ন, দচ তা বজাত মানে শুই যাব লাগে বিশেষকৈ মানে উম ভাতটো খোৱাৰ পিছত তিনিঘন্টা মানে আপুনি মানে এক্সাৰচাইজ বা অকমান খোজ কঢ়া এইবিলাক কৰিব লাগে উম যিমান সোন- -কালে ভাত খাই সিমান সোনকালে মানে ভাতটো হজম হয় ৰাতি যিমান দেৰিকে ভাত খাই ভাত তো মানে হজম নহয় আৰু হজ- জম নহ'লে সেই টোৱে মানে ফেটছ বাঢ়ে আপুনি চাবচো উম ফেটছ বাঢ়ে সেইটোৱেই শকত হয় মানুহবিলাক আ
হয় নেকি অ মই মইতো শকতে হৈ গৈ আছো একদম পেট বাঢ়ি গৈ আছে শকত হৈ গৈ আছো একদম বহিলে উঠিব নোৱাৰো উঠিলে বহিব নোৱাৰো আঁঠুৰ বিষ কঁকালৰ বিষ একদম
আপুনি কি কৰিব জানে আপুনি ৰাতিপুৱা পাঁচটা মান বজাত উঠিব পাঁচটামান বজাত উঠি আপুনি অকণমান মানে এক্সাৰচাইজ কৰিব খোজ কাঢ়িব
খোজ কাঢ়িব যাওঁ একদম প্ৰায় এঘন্টামান খোজ কাঢ়ো
খোজ কাঢ়ি আহি আপুনি আধা ঘন্টা নিজৰ মানে এক্সাৰচাইজ ব্যায়াম খিনি কৰিব কৰি লৈ আপুনি গৰম পানী খাব আৰু ৰাতিপুৱা আপুনি সদায় চাহ নাখাব আমাৰ মানুহখিনিয়ে কি কৰে জানেনে ৰাতি পুৱা খুব সোনকালে চাহকাপ খায় চাহকাপ খায় কিন্তু চাহটো খাব নালাগে প্ৰথমতে আপুনি ধৰি লওঁক গৰম পানী খালে খাই বৈ লৈ অকণমান টাইম ফ্ৰেছ চ গা পা ধুই ই আপুনি ফলহা বস- বস্তু খাব আপেল খালে কল খালে বুট খালে অ
ফলহা বস্তু খাব
আপুনি বুট খাব পাৰিব নহয় মগু বুট। এইবিলাক খাব পাৰিব নহয়।
ই মই কি কওঁ, খোজ কাঢ়ি, খোজ কাঢ়ি আহিয়ে গাটো ধুই লওঁ গাটো ধু ধুই লয়, তাৰপিছত অ খোজ কাঢ়িব যাওঁতে দাঁত নহয় দাঁত ব্ৰাছ কৰি হেৰি কও, হেৰি-কৰি কোৱা থাইৰয়ড আছে যে। সেই থাইৰয়ডৰ টেবলেটতো খাই খায় লৈ, তাৰপিছত আহিয়ে কি কওঁ? গাটো ধুই দিওঁ। গাটো ধুইয়ে চাহ বনাই আগে চাহ খায়ে লওঁ।
অঁ হয় নেকি, মানে নহয় সেইটো নকৰিব। সেইটো কৰিলে মানে কি হয়, আপোনাৰ অসুবিধাটো আপোনাৰে হ'ব, আপোনাক থাইৰয়ডও আছে নহ, আপুনি কি কৰিব ৰাতিপুৱা ধুনীয়াকেই পাঁচ তাত উঠিলে। পাঁচটাৰ পৰা আপুনি চাৰে পাঁচ তালৈ আপুনি কি কব খোজকাঢ়িব। খোজকাঢ়ি আপুনি চাৰে পাঁচটা পা, নহয়, আপুনি খোজকঢ়াটোতকে আপোনাৰ কাঢ়িলেতো আপোনাৰ মানে ফেটচটো নকমে ন। আপুনি সেইকেইটা হিচাপত ব্যায়াম গি তাও কৰিব লাগে। কিবনো, এক্সেৰচাইজও কৰিব লাগিব হয়, সেইটোৱে, নহয় আপ আজি আপুনি দুটা, দুটা কৰিব। কাইলৈ আপুনি আকৌ এটা বঢ়াব। ক, এদিনতে মই আপোনাক ক'ব নোৱাৰো যে আপু আপুনি এঘন্টা ব্যায়াম কৰক কাৰণ আপোনাৰ অভ্যাস নাই, আপুনি কি কৰিব আজি যদি দহ দহ মিনিট কৰিছে, কাইলৈ আপুনি পোন্ধৰ মিনিট কৰিব। কাইলৈ যদি আপুনি পোন্ধৰ মিনিট পাৰিব, পিছদিনাখন আপুনি বিশ মিনিট কৰিব। তেনেকে আপুনি সময়টো বঢ়াই বঢ়াই লৈ গৈ থাকিব মানে আমি যেতিয়া, এতিয়া চাওক আপুনি এদিনো ব্যায়াম নকৰে আপুনিতো সচককে এদিন একঘন্টা কৰিব নোৱাৰে কৰিলে আপুনি বেমাৰত পৰিব। সেইটো কাৰণে আপুনি যদি দি নিৰ্দিষ্ট ত এটা সময় লৈ সদায় যদি আপুনি অকমান- অকমান টাইম যদি বহ়াই লৈ গৈ থাকে আপোনাৰ সেইটো অভ্যাসত পৰিণত হ'ব আৰু তেতিয়া মানে সেইটো আপুনি কৰিলে একো অসুবিধা নহয় অ' সেইটোৱে, কৰি লৈ পেলাই অ' ব্যায়াম কৰিব, ব্যায়াম কৰিলে আপোনাৰ থাইৰইডটো মেইনটেইন হৈ থাকিব লগতে আপোনাৰ একো অসুবিধা নহয় আৰু লগতে আপুনি ছাহ কাপ খাইছোঁ বুলি কৈছে, ছাহ একদমেই নাখাব, মানে কি জানে চেনি দিয়া চাহ বিশেষকে নাখাব আপোনালোকে, এতিয়া মানুহৰ মানে এটা বয়সত
হেৰি চাহত আমি আদা দিওঁ নিমখ দিওঁ তে পাত দিওঁ তেজপাত দিওঁ তেতিয়াহে
আৰু কি জানে আৰু এটা কি জানে চেনি আৰু নিমখ একেলগে ব্যৱহাৰ কৰিলে মানুহৰ মানে প্ৰেছাৰৰ কাৰণে বহুত অসুবিধা হয় গম পাইছে। চেনি আৰু নিমখ একেলগে ব্যৱহাৰ কৰি চাহ ল' প্ৰেছাৰ হ'লেও আপুনি মানে নাখাব। চেনি আৰু মানে নিমখ
অ' হয়, আমি আকৌ নি হেৰি একেবাৰে নিদিলে নিমখটো নিদিলে মানে কি মিঠা
অ' বহুতৰে তেনেকুৱা, আপোনাৰ বুলিয়ে নহয়- নহয় বহুতৰে তেনেকুৱা কোৱা হয় মানে খাই- খাই এটা অভ্যাস হৈ যায় যে, সেইকাৰণে ৰাতিপুৱা আপুনি সোনকালে মুখ ধুই পেলাই চাহ নাখাব, পানী খাব আধা লিটাৰ মান। গৰম পানী, কুহুমীয়া গৰম পানী খাই লৈ আপুনি ধুনীয়াকৈ অলপ টাইম ৰেষ্ট ল'ব, নাখাব লগ লগতে আৰু ধৰি লক সাতটা চাৰে সাতটা বা আঠটা মান বেক ফাষ্ট কৰিব লাগে হয়। সেই সময়খিনিত আপুনি ধুনীয়াকে কে মগু তিয়াই থ'ব, ম গু এমুঠি বুট এমুঠি আকৌ ডালিম কেটামান গুছ চাই সেনেকে খালে, খাই অ', সেইটো খাব। মগু আও বুট টো খাই দিব, খাই দিয়াৰ পিছত ধৰি ল দচ আক ক অলপ পিছত দচটামান বজাত আপুনি একাপ চাহ খাব।
হয়, এই দচটা বজাত আমি হেৰিয়ে কৰো। দচটা বজাত ভাতে খাই দিওঁ আমি।
সেইটোয়েটো আমাৰ সময়বিলাক বেলেগ, বেলেগ সেই সেইটো কাৰণে আমাক কি হৈছে বেমাৰে বেমাৰত আমি পৰিছো। নহয় জানো? অ', নহয় সেই টাইমটো আপুনি যেতিয়া চা মই সেইটোয়ে কৈছো, আপুনি আজিয়ে যদি কৰো বুলি কয় আপুনি নোৱাৰি হ'ব, নহয় আপুনি সেইটো অভ্যাস কৰিবলৈ হ'লে আপুনি সদায় আপুনি সেইটো অভ্যাস কৰিব লাগিব নহয় জানো? তেতিয়া আপোনাৰ কি হ'ব লগে লগে যদি আপুনি অভ্যাসবিলাক কৰিব সময় সাপেক্ষ আপুনিও সলনি হৈ হৈ আহি থাকিব হয়নে? আপুনিচোন আপোনাৰ ওজন লাহে, লাহে কমি, কমি, কমি আপুনি এনেকে ভাবিব যে বহু বহু ওজন আপোনাক নিজকে
হয়, মই ওজন আছোয়ে ওজন সত্তৰ কেজি আছো ডাক্তৰে ওজনটো কমাব দিছে মানে মোৰ বয়সতকৈ আকৌ মানুহজনীৰ হাইটোতকৈ একদম হেৰি বেছি হৈ গৈছে মানে সত্তৰ কেজি মোৰ ষাঠি তলতহে থাকিব লাগে ওজন
চাওক, আপুনি এতিয়া ওজনটো বাঢ়িলে আপুনি খোজ কাঢ়িলে অসুবিধা পাব। হ'য়নে? সেইটো অসুবিধা পাব অ', ভাগৰ লাগে অ', সেইটোয়ে মানুহৰ ওজনতটো বাঢ়ি আহিলে ভোকত কষ্ট পায়, হাৰ্ডৰ প্ৰব্লেম হয়। নহ'লে, থাইৰড থাকিলেও হাৰ্ডৰ প্ৰব্লেম
মোৰ হাৰ্টৰ প্ৰব্লেম আছেই, হয়।
হা
প্ৰব্লেম বোলো মোৰ আছে ভাগৰ, ভাগৰ লাগে অলপ কাম কৰিব কাম কৰিলেও ভাগৰ, ভাগৰ লাগে।খাওঁতেও ভাগৰ লাগে মানে কোনোবা যদি অকমান কে কথা কয়, তেতিয়াও ভয় লগা নিচিনা লাগে। তেনেকুৱা হৈয়ে থাক
অ', অ। সেইটোয়ে আপোনাৰ হাৰ্টৰ প্ৰব্লেমটো ভাল অ' কওকচোন
অ হেৰি মই এইবাৰ
অ' ভাবিছো তাকে গোটেইখিনি যদি চোন সেইদিনাখন কথা পাতিছিলে ন যাম বুলি
হয়। হেৰি কৰিব বাইদেউ অ' এইবাৰ হেৰি কৰিব যোৱা বছৰ গ'লো আমি ৰান্ধনি লৈ গ'লো, ল'ৰা আকৌ গাৰ্জেন বিলাক গৈছে, ল'ৰা-ছোৱালীবিলাক লৈ গৈছে তাত ৰান্ধি খোৱাওতে গৈছিলো, কবি কবি, মটৰ আকৌ মাংস আলু এইসোবা চব তাতে কাটি কাটিব লগা হৈছে হৰি অ' তেতিয়া সেইসোপা সেইসোপা কাটি থাকোতে ধুই থাকোতে ৰা আহি থাকোতে বহুত দেৰি হ'ল কাৰিকৰ লৈ গৈছে, কাৰিকৰ লৈ গৈছে
অ' এইবাৰ কি কৰিম অ' সেইটোৱে সেইটোৱে অ' সেইটোৱে সেইটোৱে আকৌ সেইটো বুজি পাইছো ময়ো, মানে কিজানে মই কি ভাবিছো এইবাৰ এইবাৰ ম মই মানে গাৰ্জেনৰ সেইদিনাখন যে গাৰ্জেনখিনিক যে মাতিছিলো মিটিঙৰ কাৰণে তেওঁলোকক মই কৈছো যিহেতু তো আমি গুৱাহাটী মানেই যাম বুলি ভাবিছো চিৰিয়াখানা ন'। চাইন্স মিউজিয়াম তাৰপিছত আৰু কলাক্ষেত্ৰ ৰ এইখিনি গোটেইখিনি চাম আমি বোলো খোৱা-বোৱাটো । তে কৰিম মই সেনেকে কৈছো অ' নহয় মই কৈছো হোটেলতে খাম নহ'লে টিফিন বনাই নিম।
হোটেলত মানে গোটেই ল'ৰা-ছোৱালী লৈ গ'লে অসুবিধা হয় না
নহয় নহয় আপোনাৰ মানে নহয় কি জানে আ সেইটো হয় বাৰু আপুনি এতিয়া নিজে ভাবকচোন ৰাতিপুৱাই বনাই নি নিলে গৰম দিনত গোন্ধাই যাব গম পাইছে । সেইটো কাৰণে যদি আমি যদি এটা ব্যৱস্থা কৰো যে এনেকুৱা নহয় এনেকুৱা জেগাত যাই পেলাই ৰখিম য'ত তিনি চাৰিখন হোটেল একেলগে থাকে । ন আমাৰ যিহেতু গাৰ্জেন খিনিয়েও কম, ষ্টুডেন্ট খিনিও কম। তেতিয়া আমি ধুনীয়াকৈ দুখন বা। তিনিখন হোটেলত একেলগে সোমাই গ'লে আমাৰ। অসুবিধা নহয় কিন্তু, আৰু এতিয়া লৰা ছোৱালীয়ে ধৰিও চিৰিয়াখানাত গলে যেতিয়া মানে জন্তু। বিলাক দেখিব। ন, প্ৰাণী বিলাক দেখিব। তেতিয়া বহুত কথা শিক।
বহুত কথা শিকিব। এতিয়া আমি বনৰীয়া জন্তুৰ নাম সোধো, তে সিহঁতৰ এনে কিতাপত পাইহে মুখস্থ কৰে হয়। দেখি আহিলে ভাল হব।
ছায়ন্স মিউজিয়ামত বহুত। কিছুমান বস্তু আছে যিবিলাক। তেওঁলোকে জানিব লাগে। হয়, কলাক্ষেত্ৰত আমাৰ কিমান বস্তু। আছে চাওক। সেইবিলাক তেওঁলোকে চাব লাগে। সেইটো কাৰণে মই ভাবিছো। কাৰ, সেইদিনাখন মানে কথা পাতিছো মই। মিটিঙতে। মই বোলো তাতে লৈ যাওঁ। অ' লৈ যাই। সি ধুনীয়াকে। তাকে, ল'ৰা ছোৱালীখিনিক দেখাই কৰি লৈ আহিম। আমি বোলো খোৱা-বোৱা ব্যৱস্থাটো চবৰে নিজৰ হ'ব। আমি হোটেলতে খাম। আৰু আমি খালি, আমি খালি গাড়ীৰ ভাৰাটো আৰু যিহেতু সোণ, ছায়েন্স । মিউজিয়াম হওক, চিৰিয়াখানাত হওক, আমি সোমাবলৈ যিহেতু এটা পইচা লাগে আমাক। আমি খালি সেইটোহে উঠাম। অ' সেইটোহে উঠাম।সেইটোহে উঠাম আমি। উঠাই পেলাই আমি চবে মিলাই কৰি ল'ম। তাৰ বাহিৰে আমি মানে বাকী নকৰোঁ। অ' অ' ভালেই কৰিছে তাই।অ-অ' পাঁচশ মানকে উঠাই ল'লে আ আচলতে যিখিনি ৰখে। লাগিলে পিছত উলিয়াই দিম। হয়নে নহয়। তেওঁলোক টো লগত যাবই।হিচাপ বিলাক গম পাবই আৰু, অ' সেইটোৱেই সেইটোৱেই। অ' বনাই মেলি খুৱাই দিম, স্কুলতে লাগিলে, আমি গোটেই খিনি মিলি। এটা খানা খাই। দিম আৰু ন? একো ডাঙৰ কথা।
গোটেইখিনি খানা এটা খাই দিম। হয়, হয়। এতিয়া কি, হেৰি অকল ল'ৰা ছোৱালী, অ অকল ল'ৰা ছোৱালী খিনিকে নিবনে না গাৰ্জেনটো নিব?
এজন এজনকৈ যাব দিম কাৰণ সৰু পোৱালী ন। সৰু সৰু বাচ্ছা হয়। তেওঁলোকতো চোৱা চিতা কৰিবলৈ গাৰ্জেন এজন। জন লাগেই দিয়ক। হয়ন নহয়, সেইটো কাৰণে তেওঁলোকৰ ঘৰৰ পৰা এগৰাকী তেই, ল-লগ ধৰিছো আৰু যাব। আপোনালোকে গোটেই খিনি ওলাব আৰু ভাল লাগিব। অ সেইটোৱেই সেইটোৱে। বন্ধ আজি হেতু হ'ব। প্ৰথম সপ্তাহতে যদি আমি গৈ আহো তেনেহ'লে এতিয়া পিছৰ কিদিনা চবে নিজৰ বন্ধ যেতিয়া মামাকৰ ঘৰত যাব ন? সেইয়াই সেইটোৱে সেইটোৱে দিয়ক, ঠিকে আছে দিয়ক, অ হ'ব দিয়ক ন হ'ব দিয়ক উম।